হেল্ল'
বন্ধু কেনেকুৱা খবৰ খাতি?
অ', ঠিকে আছে দিয়া বন্ধু কি কৰিবা আৰু এনেই আৰু ঘৰতে বহি আছো আৰু।
অ' মোৰ ভালেই দিয়া বেয়া নহয়। বাকী গৰমৰ বন্ধ আহিলচোনহে কৰ'ৰবাত যাবা নে নোযোৱা এইবাৰ?
গৰমৰ বন্ধ আহি তাকে দিয়া আহিলে দিয়া এ আগৰ গৰমৰ বন্ধ বুলি কোৱাৰ লগে লগে তোমাৰ আগৰ দিন মোৰ মনত পৰি কলে ই দিন আছিল আগতে ভাবিলে কিবা ভাল লাগি যায় হে গৰমৰ দিন বুলি কলে এ এতিয়া তোমাৰ কিনো ইমান উৎসাহ। খ নাই দিয়া এতিয়া ইমান গৰম বন্ধ বুলি ক'লে আছো দিয়া ঘৰতে কবাত ইচ্ছা কৰিলে যাম বাৰু।
মানে অ', আগতেতো আমি গৰম বন্ধ বুলি ক'লে কি আৰু গাওঁতে যাও ন বেছিভাগ সময়তো গাওঁতে যোৱা যায় মামাহতৰ ঘৰত গৰম বন্ধ মানে মামাহতৰ ঘৰ আৰু কবলৈ গলে এতিয়া বাৰু বৰ্তমান যিবিলাক ল'ৰা ছোৱালী তেওঁলোকে যাব ইচ্ছা নকৰে পিছে এতিয়া তুমি কৰ'বাত যাব নে নোজা গৰমৰ যিটো গৰম পৰিছে ত' শ্বিলং টিলং যাব পাৰা গৰমৰ দিনত নে কি কোৱা।
এ যাম ৰবা এই মই মানে লগৰ পোৱা নাই আৰু ঘৰৰ মানুহটো নাযায় ন এতিয়া মানে ইমান এটা যোৱাৰ হেৰি কৰা নাই ত' লগৰ পালে যাম ৰবা মানে লগৰটো মানে গাড়ী লোৱা কথা আছে এখন ত যিজন গাড়ী চড়ী লয় আৰু তেতিয়'লে জুলাইলে আগষ্ট মানত যাব লাগিব ৰ এপাক ঘুৰি আহিম আৰু।
ফুৰিবা ফুৰিবা মানে বেছি ঠাণ্ডাৰ দিনটো যাই ভাল লাগে দিয়াচোন শ্বিলঙৰ ফালে যদি যোৱা কিন্তু গৰমৰ দিনত অলপমান আমেজটো বেছি কাৰণ গৰম ইয়াতে যি পৰিছে ন ইয়াতে থাকিব নোৱা গৰমটো তাতে গ'লে অলপমান গাটো ভাল লাগিব তোমাৰ মনতটো স হৈ পৰে ন বাকী তুমি অলপ কোৱাচোন তুমি কেনেকে আগতে গৰমত যিটো বন্ধ আছিল কেনেকে অতিবাহিত কৰিছিলা কোৱাচোন অলপমান।
তোমাৰ গৰম দিন গৰমৰ গ্ৰীষ্ম বন্ধতটো কেনেকে অতিবাহিত কৰিবা আৰু মানে তুমি তুমি যেনেকে কলা যেতিয়া বন্ধ কৰে তেতিয়া আম আমি আহ যেতিয়া বন্ধ এক তাৰিখ হোৱাৰ লগে লগে জুলাই এক তাৰিখ হোৱাৰ লগে লগে জানাই তোমাৰ বন্ধ দি দিয়ে তাৰ পিছতো আমি ডাইৰেক্ট আমি সিদিনাই তোমাৰ যেনেকৈ পাৰো আমি সেনেকে আমাৰ গাঁৱত যাবলৈ চেষ্টা কৰো আৰু গাঁৱত যাই কিনে ৰাাতি এ মামাৰ ঘৰ হওক বা যিবিলাক থাকে ন মামাৰ ঘৰ হওক বা অন্য়ান্য় যিবিলাক কা মানে আমাৰ ৰিলেটিভ থাকে বা কৰ্মা থাকে সেনেকুৱা ঘৰত যাওঁ আৰু তাকে জানাই তুমি কিমান ওচৰে ওচৰে সকলোৰে গাঁৱৰ ওচৰে ওচৰে কিমান তোমাৰ আহ পৰুৱা মানুহ থাকে ত প্ৰথমতে তোমাৰ মামাতেৰ ঘৰতে যাও দিয়াচোন যাই কিনে তাতে তোমাৰ কি ধৰণৰ আমি মানে অ ধৰিলে তাতে তো আগত আমাৰ ফোন নাছিল তোমাৰ জানাই আগতে আমি ফোন ব্যৱহাৰ কৰা নাছিলো ত' যোৱাৰ যেতিয়া যাওঁ আৰু গাঁৱলৈ তেতিয়া সি আ গাঁৱৰ যিবিলাক লগৰ বন্ধু আছে ত তেওঁৰ লগত মানে মানে গধূলি দুপৰৰ পৰা মানে ওলাইছে আৰু দুপুৱাই ওলাইছে ভাত তাত খাই ওলাই যাওঁ এনেকুৱা পুৰা খেল চেল খেলি আৰু দুপৰীয়া ঘূৰি আহো দুপৰীয়া আৰু ভাত তাত গা চা ধুই আৰু গধূলি ওলাই যাও খেলিবলৈ ত সেই দিনবোৰ মানে ইমান মানে ভাল আছিল দিয়া পাহৰি যাব নোৱাৰা দিন আছিল দিয়া মানে তোমাৰ ধৰি লোৱা ই লগৰ লগত তোমাৰ গছত উঠা হও বা লুকা বুকু খেলা হওক তোমাৰ এই কুটু কুটু খেলা হওক বা যিবিলাক কাবাডী তাতে আছে এটা আৰু খেলা বা তুমি বা খেলা নেখেলা নাজানো বাৰু আমাৰ তাতে সেইটোক কিবা ডায়ৰা খেল বুলি কোৱা হয় ত সেইটো খেলা ক্ৰিকেট ফুটবল টো খেলিবই খেলিব তাৰ পিছত অন্য়ানয় যিবিলাক সৰু সুৰা খেল আছিল সেইবিলাকো খেলো আমি, এই তোমাৰ এই গল্লা খেল বুলি কোৱা হয় হয় তাত য'ত তোমাৰ তেওঁলোকে চাৰ্কেল লাগে, তাৰে ভিতৰত তুমি প্ৰৰিক্ষৰন দি কিনে পৰিমাণ থব লাগে বা পৰিমাণ থৈ কিনে এনেকে কৈ থাকিব লাগে, তাৰ পিছত তোমাৰ ওচৰত বা তোমাৰ এটা মানে এডাল গছ বা কিবা এডাল আমি চ-চুব লাগে আৰু ত' সেইডাল চোৱাৰ আগতে এজন তোমাক অন্য এটা মানে বেলেগ টিমৰ মানুহ এজন চুই দিয়ে তেতিয়াাহ'লে তুমি আউট হৈ য বা সেনেকুৱা ধৰণৰ, গেম খেলিছিলো, বাকি গেম বিলাক জানাই তুমি, অ মানে খেলা বিলাক জানাই, ত সেইবিলাক ধৰণৰ বহুত মানে ফুৰ্তি কৰিছিলো আৰু যে আৰু ৰাতি যেতিয়া তোমাৰ মানে গধূলি হোৱাৰ পিছত ঘৰলৈ আহিছিলো আৰু ঘৰলৈ আহি কিনে আৰু তোমাৰ ভৰি-হাত ধুই কিনে, চাহ-পানী খাই তোমাৰ ককা-আইতাৰ মানে যি সাধু কথা সেই সাধু কথা শুনিছিলো মানে কিমান কি মানে পাহৰিব নোৱাৰা স্মৃতি, কিন্তু এই স্মৃতিবোৰ এতিয়া যেন, আজি ল'ৰা-ছোৱালীয়ে ল'ব নাজানিলে না কি বা তেওঁলোকে কেৱল মোবাইল ফোন যতে ব ব্যস্ত এই মোবাইল ফোনৰ স্মৃতিবোৰে লৈ থাকিল সেনেকুৱা লাগে, বাকী তুমি কেনেকুৱা ধৰণৰ স্মৃতি পাইছিলা অলপ কোৱাহে মকৌ।
অ', মোৰো, মোৰো একে দিয়া মানে আগতে যেতিয়া তোমালোকৰ চাগে এক তাৰিখে বন্ধ দিছিল স্কুল বিলাক আমাৰ দিছিল তোমাৰ সাত তাৰিখে তো সাত তাৰিখে গধূলি মই আহো স্কুলৰ পৰা আহি মানে একদম কাপোৰ চাপোৰ পেকিং কৰা আৰম্ভ কৰি দিও আৰু পিছদিনা মানে মামাহ তাত যাম আৰু, ত মাৰ লগত মায়ে মোক থৈ আহে, আগতে সৰু আছিলো সৰু সময়ত অকলে যাব নোৱাৰিছিলো, ত তেতিয়া মায়ে থৈ আহিছিল তোমাৰ ত থৈ আহি কিনে তাতে গোতেই গ্ৰীষ্ম যিমান সময় থাকে আৰু একত্ৰিশ তাৰিখলৈকে একত্ৰিশ তাৰিখলৈকে মামাহ হততে থাকো আৰু তুমি যেনেকে খেলবোৰ খেলাৰ কথা ক'লা মইও খেলিছিলো, আগতে, আৰু আমাৰ এটা খেল খেলিছিলো তোমাৰ, এই পুখুৰীৰ পাৰে পাৰে এটা খেল আছিল, মানে কি হয় পুখুৰীৰ চাৰিটা কোণ থাকেটো সেই চাৰিটা কোণত মানে এটা বস্তু লুকাই থোৱা হয় আৰু ত' যোনে ধৰা তুমি মই আৰু দুজন মানে খেলিছো, ত, আহ, ধৰা খেলি পেলাই যোনে আগতে সেই লুকোৱা বস্তুটো বিচাৰিব পাৰে সি জিকি যায় আৰু খেলখন, সেনেকুৱা ধৰণে খেল খেলিছিলো বাকী তুমি যি যি খেলৰ কথা কলা ক্ৰিকেট ফুটবল লুকা ভাকু কুট কুট এইবিলাকতো, আহ, মানে এইবিলাকতো খেলোবে আমি, ত' তোমাৰ বাকী খিনি, খেলৰ বিষয়ে ইমান নকওঁ কিন্তু মোৰ মনত আছে এতিয়াও, যিজন মানে আমাৰ এজনী আইতা আছিল আৰু, আজো আইতা বুলি ক'ব পাৰা, মানে আমাৰ মাৰ আইতা হয় ত আমি সেই যিজন মানে মাৰ আইতা আছিল তো তেওঁ আমাক কি কৰিছিল, আমি যোৱাৰ লগে লগে আৰু মোৰ ভণ্টিহঁত গ'লে বা মাহি-হতৰ ছোৱালীহঁত গ'লে আমাক কি কৰে তেওঁ বঢ়িয়াকে ডালিম আছিল তেওঁৰ নিজে ৰোৱা, সেই ডালিম চবকে এটাত চিঙি দিয়ে, আমি খাওঁ তাৰপিছত লেচু গছো আছিল আমাৰ মামাহত ত মানে লেচু গছ ইমান ওচৰত আছিল তোমাৰ ইমান থোপা থোপাকে লাগে, যে আমি হাতেৰে তোমাৰ চিঙি কিনে খাব পাৰো, ত আমি লেচু খাইছিলো, তাৰপিছত এডাল ডাঙৰ দুডাল আম গছ আছিল, ত আম গছত তলত এখন মানে চাঙনি টাইপ এই চত আমি বহিব পাৰো, আৰু থাকে নহয় গাঁৱত বাহেৰে বনোৱা, ত' তাতে আমি বহো, বহি পেলাই আম চাম কাটো, বঢ়িয়াকে, তাৰ পিছত গোটেই কেইটা খাওঁ খাই লৈ খেলি থাকো চোতালতে ইফালৰ পৰা ইফালে আৰু তুমি চাগে আহ- মনত কৰি মনত চাগে তোমাৰো এটা কথা হয় এ আমি আগতে মনত আছে ন ঢকুৱা বুলি যে কয় যিটো তোমাৰ, অ- নাৰিকল নহ'লে বা যিটো তামোলৰ সাধাৰণতে তামোলৰে থাকে, তামোলৰ যিটো পাত, পাতটো যে পৰে তাৰপিছত, পৰি পেলাই এটা ঠাইত মানে আহ যিজন সৰু থাকে, সৰু বিলাকক বহাই লওঁ তাৰ পিছত ডাঙৰ বিলাকে টানি টানি ঘূৰাই থাকে ইফালৰ পৰা সিফালে, মনত আছে ন সেইবোৰ।
অ আছে আছে তোমাৰ এই ঢুকৰাৰ ওপ এটা যিটানি থাকে, আমি যে বহি থাকো, পাছফালে, ধৰি লও তেওঁলোকে বহিলে আমি টানো ত সেনেকে আমি যে মানে কি ধৰণৰ মানে কি কবা আৰু কি সুন্দৰ দিন আছিলে সেইবোৰ মানে এতিয়াও ভাবিলে এনেকুৱা লাগে যেন সেই দিনবোৰলৈ এতিয়া গুচি যাও গুচি যাও লাগে আৰু, বাকী তোমাৰ আৰু অনান্য যিবিলাক আমাৰ স্মৃতি আছে তাৰে ভিতৰত অন্য এটা আৰু স্মৃতি জানানে নাই, তুমি সেই স্মৃতিটো তুমি কেতিয়াবা উপভোগ কৰিছা নে নাই সেই স্মৃতিটো কেতিয়াবা।
কৰিছো কৰিছো, কিয় নকৰিম, গাঁৱত গলে তো সেইবিলাকে উপভোগ কৰিব লাগিব ন, আৰু তোমাক মই এটা কথা সুধো মইতো বাৰু সাঁতুৰিব নাজানো তুমি চাগে জানা, অ মই মানে এবাৰ চেষ্টা কৰিছিলো এনে মানে মই সাঁতোৰো বাৰু, মানে এনেকুৱা নহয় যে একেবাৰে নাজানা নহয় মানে আমাৰ গাঁৱত যিবিলাক পুখুৰী আছে তাতে অলপ মাজলৈকে যাওঁ কিন্তু বেছি দৰলৈকে যাব নোৱাৰো, ত সেই সাঁতোৰাৰ ক্ষেত্ৰত তুমি গাঁৱত যিটো সাঁতুৰি ভাল লাগে ন লগৰ লগত, সেই মজাটো কিন্তু বেলেগে মজা ন।
এ একদম দিয়া, মানে, মই ধন্যবাদ দিব লাগিব গাঁওক আৰু, মানে গাঁৱৰ কাৰণে মই মানে সাঁতুৰি-সাঁতুৰিব শিকিছো আৰু, কাৰণ চাবাচোন এতিয়া কোনটো গুৱাহাটীৰ মানে কোনটো চহৰৰওচৰলৈ সাঁতুৰিব জানে মোক কোৱাচোন, যোনে তোমাৰ চহৰৰ পৰা ডাঙৰ দীঘল লৈছে বা তোমাৰ চহৰৰ পৰাই, হৈছে কোনটো জানে কোৱাচোন, এটাও নাজানে ন, মানে সাঁতুৰিব কাৰণে লাগে পানীত নামিবও ভয় কৰে তেওঁলোকে যে এনে লাগে তেওঁলোকে ধুই কিনে তাতেই মানে সেই হৈ যাব আৰু কিছুমান বেয়া ভাব আহে তো, ত সেনেকুৱা আৰু, কিন্তু আমি মানে এনেকুৱা নাছিলো আমি যেতিয়া সৰুতে গৈছিলো আৰু মে আমাক মানে এনেকুৱা নহয় যে আমাক বাধা দিছিল বা এনেকুৱা নহৈছিল এতিাৰ মাক দেউতাকো তোমাৰ, এই পুখুৰী বাদ দিয়া, তোমাৰ আজিকালিো কতো ওলাই যাবও নিদিয়ে তোমাৰ সকলে এনেকুৱা আৰু, আমিতো তেতিয়া আগতে কিমান চাইকেল মানে কিমান জেগা ঘুৰিছিলো তোমাৰ চাই-চাইকেল শিকোৱা হক তোমাৰ চাইকেলত তোমাৰ শিকি শিকি পৰি যোৱা হওক, মানে মোৰতো এবাৰ কিহাৰ জানানে, এই চাইেল তোমাৰ, উঠি কিনে, মানে উঠিছিলো আৰু যেতিয়া শিকা ষ্টাৰ্ট দিছিলো চাইকেল তুমি জানাই আগতে সি-ডাৰ দীঘল-দীঘল চাইকেল আছিল বিলাক, এই জেন্ চাইকেল বিলাক যি জেন্ বুলি কওঁ যি ত ওখ-ওখ চাইকেল, ত তাৰে যিহেতু আমি, এই যিহেতো, এই তলেদি ভৰি সোমাই কিনে যে আমি তোমাৰ এ চাইকেল চলাই শিকিছিলো হেণ্ডেলডালত ধৰি কিনে, আমি এখন হাতেদি হেণ্ডেল ধৰো এখন হাতেদি যিটো এ মাজতডাল হেণ্ডেল আছে হেডাল ধৰো, আৰু দুখন ভৰি এনেকে এখন ভৰিৰ মাজেদি সোমাই দি কিনে তাৰে পেডেল মাৰি থাকো আৰু শিকনে-শিকো, এনেকে পঢ়িছো নহয় মোৰ তোমাৰ কি এনেকুৱা আঁঠু-চাঠুৰ পুৰা ছাল চমোৰা যায়, সিদিনাৰ পৰা মই আৰু ভালকে চাইকেল শিকিব পাৰিছো দিয়া, আৰু মা দেউতাাসকলে কয় যে এবাৰ পঢ়িলে বোলে শিকিব পাৰিবি ভালকে এনেকে আৰু বাকি তোমাৰ সাঁতুৰিব কথাটো মই ভালকে জানো দিয়াচোন সাঁতুৰিব, মই তোমাৰ, এবাৰতো মই তোমাৰ কি হল, আমাৰ লগৰ বন্ধুৰ লগত ন, এটা মানে তোমাৰ এ আৰু সেই লাগিল আৰু মানে, চৰ্ত লাগিল যে কোনে কিমান পানীৰ তলত থাকিব পাৰে, ত' কি হল আমি থাকিলো লগৰ আৰু মই গোটেইকেইটা থাকিলো, ত এনেকুৱা মানে অৱস্থা হৈছিল আমাৰ মানে আমি তোমাৰ উশাহ চুকাা নোবোৱা হৈ গৈছিলো অলপ সময় মানে এনেকুৱা মানে, দহ-টকা দহ-টকাৰ বাজিল শৰ্ত লাগিছিল আৰু ত জানে তুমি আগতে দহ টকা কিমান আছিলে আৰু আমাৰ কাৰণে সৰু আছিলো তো, ত সেইবিলাক দিয়াাত তৰিব জানো দিয়া মই, তুমিও শিকিব পাৰা গাঁৱত যাই কিনে এতিয়া বাৰু একত শিকিব পাৰিবা, এতিয়া ট্ৰাই কৰিবাচোন গাঁৱত যাই, বাকি আৰু কিনো কম দিয়া গাঁৱৰ যিটো পৰিৱেশ গাঁৱৰ যিটো তোমাৰ অ যিটো অৱস্থা বা এতিয়া যিটো গাঁৱৰ অৱস্থা সেই অৱস্থামাৰ আগৰ দৰে নাই দিয়া, মানে এতিয়া গাঁৱৰ ল'ৰা ছোৱালী বিলাকে নাজানে সাঁতুৰিব-তাঁতুৰিব, মানে তেওঁলোক কি বা হৈছে এতিয়া মানে আগৰ সেই দিনবোৰ মানে যিবিলাক সুমধুৰ দিন আছিল সেই দিনবোৰ যেন ক'বাত লুকাই গৈছে, এই মোৰ মতেতো সেই কভিড নাইনটিন চাগে কৰোণনা ভাইৰাছে লুকাই দিছে মানে। এই দিনবোৰ বহুত ভাল আছিলে এতিয়া মানে ভাবিলে সেইবোৰ দিনবোৰলৈ একদম গুচি যাব মন যায়, বাৰু কিনো কবা তোমাৰ এইবিলাক স্মৃতি ওলাই থাকিব যিমান কবা, আজিলৈ হ'ব দিয়া নহলে।
অ হ'ব দিয়া ৰাখিছো দিয়া, ভাল লাগিল দিয়া কথা পাতি তোমাৰ লগত।
অ দিয়া।